আহ কি কৰি আছা।
এনেই আছোঁ ৰ'বা। তুমি?
মই কলেজৰ পৰা আহি পালো আহি কাৰণে অলপ শুলো ৰবা।
অ
উম ভাত চাত খালা।
অ ভাত খালো ৰবা মোৰ কম্পিউটাৰ আছিল কম্পিউটাৰৰ পৰা আহিলো।
অ আচ্ছা
আজি কলেজ নাই যোৱা আজিতো সেই-
অ আজিতো চানডে দিয়াচোন।
উম তোমাৰ কছে কলেজত কিবা কাম আছিল।
নাই কলেজত হে কি কয়। মানে কিবা আমাৰ ডিপাৰ্টমেন্টত কিবা আছিল মানে। এ তাতে গৈছিলা কলেজতটো এতিয়া বন্ধই দিয়াচোন।
এতিয়া বন্ধৱে
উম আগষ্টতে খুলিব আৰ।
আহ ঘৰত থাকে কিয় অশান্তি-
সেইটো ঘৰত থাকিও বৰ লাগে কলেজত যাই কাৰণে আকৌ টাইমটো নাযাওঁ নাযাওঁ লাগে।
অ ঘৰত থাকিলে কলেজত যাব মন যায় কলেজত গ'লে আৰু- ইচ্ছা নাযায় ক্লাছ কেইটাও নহয়ে।
উম সেইটো ক্লাছ অকল মেজতটো হ'ব। তাৰ পিছত অফ হ'ব মাজতে অফ থাকোঁতে মানে বৰ লাগি যায় একেৰাহে ক্লাছ যাব লাগে তেতিয়া ভাল লাগিব।
উম স্কুলত আগতে তেনেকে আছিল তেতিয়া কথা নাছিল এতিয়া। আমাৰতো মনদ আমাৰ যিহেতু সোমবাৰেতো এনেকুৱা হয় নটা বজাৰ পৰা এটা মোৰ ক্লাছ আছে। আৰু এটা গ্লাছ মোৰ এটা বজাৰ পৰা আছে মাজত বহুত টাইম ৰখি যাব লগা হৈ যায়।
অ সেইটো পিছে তোমাৰ কলেজ কোনখন
মোৰ কলেজ পেন্তলা কলেজ
অ ঠিকে আছে মোৰ দিছপুৰ
অ
তোমালোকৰ এডমিশ্যন হল নে মানে চলি আছে নাই ডিগ্ৰীৰে।
উম স্পৰ্ট এডমিচন হয় গেল।
কিমান মান ষ্টুডেণ্ট হৈছে।
মইতো এতিয়া যোৱা নাই কিন্তু আমাৰ বেটছত থাকোতে আমাৰ বেটছটোত।
এটা ডিপাৰ্টমেন্টতে নেকি?
অ' এটা ডিপাৰ্টমেণ্টতে।
অ' বহুত দেখো।
বহুত। এটা ডিপাৰ্টমেণ্টত নহয় চাগে দেই। মানে অলপমান সেই হয় আমাৰ ক্লাছটোত, আমাৰ যিটো ৰুম আছে আমাৰ ৰুমৰ এটা আৰু ডিপাৰ্টমেণ্টত নহয় দিয়া গোটেইখিনি মিলি কিনে হয়।
অ' আমাৰ গোটেইখিনি মিলে আকৌ হেৰি পাঁচ- পাঁচশৰ ওপৰত চাৰে পাঁচশ আৰু
অ' আমাৰ চাৰে তিনিশ।
অ আৰু আমাৰ ডিপাৰ্টমেণ্টত এইটিটা আছে আৰু আশীটা।
উম, আমাৰ ডিপাৰ্টমেন্টত ইমান নাই। কিন্তু অলপ মান আছে কিজানি এনেকুৱা।
অ' উম' পিছে কি ডিপাৰ্টমেণ্ট তোমাৰ?
মই আছামিছ, তোমাৰ।
অ' মোৰ এডুকেচন, আছামিছটো টান আছে ন' অলপ।
টান মানে কি এতিয়া লেখাটো বেছিকে অলপমান।
মানে আছামিজটো আমি সৰু থাকোতে এটা কাহিনীৰ নিচিনা আছিল মানে লেচন বিলাক। বুজি লিখিব লাগে এতিয়া ফাৰ্ষ্ট পৰা ষ্টাৰ্ট হয় কাৰণে মানে বহুত টান, টান ৱৰ্ড বিলাক থাকে নহয় আৰু দীঘল দীঘল বহুত সেইকাৰণে টান হয়। হয়, মোৰো মোৰো মাইনা মানে আছামিচ সেইকাৰণে টান পাও।
মই চেঞ্জ কৰিম বুলি ভাবি আছো ৰবা কিবা কৰো।
ইডুকেচকেন হিষ্টটোতো আছামিছতে। বেছিয়হে টান পাবা।
আামি এগিলা তা হিষ্ট্ৰীত ধৰি লও এটা কাহিনী টাইপত থাকে কিন্তু আসামিচত কাহিনী টাইপ
কাহানি থাকিলেও হিষ্ট্ৰি বহুত দীঘল। এতিয়া আৰু ডিগ্ৰীতো আৰু দীঘল হ'ব ডাঙৰ- ডাঙৰ হ'ব আৰু বহুত চন বিলাক মনত পৰিব লাগিব।
সেইটো হয় কিন্তু মোৰ মানে এডকেচনটো লোৱা নাছি ছিলো নহয় হাই ছেকেণ্ডাৰীতো।
সেই এডুকেশ্যন হায় ছেকেণ্ডৰীত নললেও কথা নাই। এডুকেচনতো এতিয়া বাৰু টান লাগা নাই। পিছত যেনেকে এতিয়া হেৰি কি কয় মেথছ আছে। এডুকেচন আছে তছে এই চাইকলজি আছে, আছে এইবিলাক আছে আৰু
উম'।
উ' বাকী ফেচাৰ্চ আহিলে আৰু
উম' আহিলেই ৰবা। আমাৰো পইচা তেতিয়া হ'ব চাগে আগষ্ট, আগষ্টৰ পিছতে হ'ব চাগে। এতিয়া ফাৰ্ষ্ট ক্লাষ্ট ষ্টাৰ্ট হ'ব তাৰ পিছত আমাৰ কিয় কলেজত বেছি ইবাৰ ফাৰ্ষ্ট একমাহ, দুই মাহটো ভালকে পুৰা ক্লাচ হ'ব। তাৰপিছত ফাৰ্ষ্ট এতিয়া এইটো চেমিষ্টাৰ একজামটো যাব তাৰ পিছত লাহে লাহে ক্লাছ হোৱাটো কমি যায়।
উম অ', -অ' চবৰে আমাৰো সেয়ে।
ফাৰ্ষ্ট এক মাহ পুৰা কা কলেজখন মানে কলেজ নিচিনা লাগে পুৰা একদম ষ্টুডেণ্ট টুডেন্ট ভৰ্তি হৈ থাকে। তাৰপিছত ষ্টুডেন্ট অহাও কম হৈ যায় যেতিয়া ফেচাচ গুচি যায় ধৰি লোৱা মানে ফাৰ্ষ্ট যোৱাৰ পিছত পিছত লাহে লাহে কমি যায় আৰু
এতিয়া চবা হেৰি কি কয় আমাৰ চেমিষ্টাৰ ছয় মাহ বুলি কয়। কিন্তু ছয় মাহ নহয়ে এক্সজামত দুই মাহ গুচি যায়। চেমিষ্টাৰ এক্সজামত তাৰ পিছত। হেৰি ফাইনেল এক্সজামত আৰু মাজৰ লাষ্টৰ একমাহটো সেইটোত আকৌ ক্লাছে নহয় লাষ্টলৈকে মানে। কৰ্চ কমপ্লিট হৈ যায় মানে ইমান জল্দি মানে তিনি মাহত শেষ কৰি দিয়ে আৰু ছয় মাহৰ হেৰিটো
হয়েতো ক নাম্বাৰটো সিহঁতৰ আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে। আগষ্টৰ পৰা ষ্টাৰ্ট হ'লে আমাৰটো ডিচেম্বৰত পৰীক্ষা হৈছিল। ত' ছেপ্তেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাজত তিনিমাহ ক্লাছ কৰি কিনে চাৰি মাহত এজামে ষ্টাৰ্ট
বাকী আমাৰো মানে চ কি কয় ফ্ৰেচাচত কি কৰে। কেইদিনমান আগত কয় যোনটো মানে কাপোৰ মানে হেৰি কি অৰ্ডাৰ দিব নোৱাৰা হয় যায় সেনেকুৱা হয়। কিন্তু দিছো সেইবাৰ সেইবাৰ যায় কেনে কিন লৈ আহিছো ফেঞ্চিত যায় কেনে কিনি লৈ আহিলো।
উম, সেইটো হয়। মানে আৰু বেলেগ বেলেগ পিন্ধি কিন্তু ভালো লাগে দেচোন।
উম, সেইটো।
যোৱাবাৰ কি পিন্ধিছিলা? সাৰি নে চাদৰ মেখেলা।
মই ফেচাচত সাৰিয়ে পিন্ধো, এইবাৰো সাৰিয়ে পিন্ধিম।
মই সাৰিয পিন্ধম বুলি ভাবি আছো আৰু কিন্তু সেনেকুৱা সাৰি মানে মোৰ সাৰিখন আছে, কিন্তু ব্লাউজটো মিলা টাইপৰ নাই। বাই?
ব্লাউজ অনলাইন কিনি ললে হ'ল অফলাইনতকে মানে অনলাইনত বেছি ভাল ব্লাউজ কেইটা। অনলাইনত মানে চাবা হা ব্লাউজ ক ইমান মতা মতা থাকে ন, অনলাইনত ভাল আৰু ত সেনেকে কিনিব পাৰি আৰু তাৰ পৰা কিনিব আৰু।
সেইটোটো। এতিয়া মানে ব্ৰাউছ বিলাক মোৰ মানে কি এটা পাৰ্পল কালাৰৰ সাৰি এখন আছে। কিন্তু সেনেকুৱা টাইপৰ মানে কি মোৰ ব্লাউজ নাই। আৰু ব্লাউজটো মানে মই হাত খাটা ব্লাউজ। মই এনেও ইমান নিপিন্ধোৱে তাতকে মই অলপমান হাতৰ মানে গিলা অলপমান। লৈকে থাকিলে মানে মই ভাল পাওঁ আৰু ব্লাউজ।
উম সেই। বাকী কলেজত তোমাৰ ফ্ৰেণ্ড চেড আছে নে নাই?
আছে কিন্তু ইমান নাই, আগতে স্কুলত ইমান আছিল এতিয়া কলেজতই মাতিবই মন নাযায় আৰু। এ ডিপাৰ্টমেন্ট হিচাপতে ফ্ৰেণ্ড বিলাক হৈ যায় ন, কিছুমানৰ এইটো ডিপাৰ্টমেন্টত মানে মোৰ ইমানো নাই।
অ' অ'
কাৰণ ইষ্টুডেণ্ট নাহেই। নহয়ও বেছিভাগ আজি যদি আহে কালি নাহে, কালি আহে পৰহি নাহে দেখাই নাপাও বেছিভাগ ছো বেছি ভাগক মই এক্সজামৰ টাইমতহে দেখা পাওঁ।
আমাৰো মানে এক্সজামৰ টাইমত দেখা পাওঁ আৰু মই মানে এক্সজামৰ টাইমতো মানে কি অকলে বহিম অকলে লিখিম। সেনেকুৱা আৰু, আগতে স্কুলত সবৰে লগত বহি আছিলো। এতিয়া আৰু মোৰ মানে ডিপাৰ্টমেন্টত। কোন লগ নাই। আছামিচ ডিপাৰ্টমেন্টত এজনী আছে তাইৰ লগতে আৰু দিনটো আ যাৱাৰ পৰা থাকাৰ পৰা যায় কেনে আমি হেৰি কি কয় গাৰ্লচ কমন ৰুমত থাকো তাৰ পিছত আহাত টাইমত আমি কেণ্টিনত যাওঁ পৰঠা খাই কাৰণে সেনেকে বজাৰ চাই চাই গুচি আহোঁ সদায়।
ডিপাৰ্টমেণ্ট তেনেকুৱা নাই। মোৰ এই ইডোকেচন ডিপাৰ্টমেন্টৰ এটা ফ্ৰেণ্ড আছে। আৰু আমাৰ মানে কি আহ কলেজত যোৱাৰ পিছত ইমান সেই নহয় আমাৰ সেই জেগাত বজাৰ চজাৰো নাই ন। এতিয়া তোমাৰ ভাল এতিয়া গণেশগুৰি এইিখিনি জেগাত অহাৰ টাইমত বজাৰ চজাৰ বহিয়ে থাকেই যিহেতু আমাৰ এইখিনি জেগাটো বজাৰ চজাৰ নাই না আৰু হ'লেও ক ন বেলতলা চাই দৰ এইখিনিত বৃহস্পতিবাৰে থাকে আৰু আগুৱাই গিলে এজিৰ পৰা উওল্টাকে যাব লগা হয়
উম সেইটো আমাৰো মানে কি কয় সেয় আৰু মানে মই ফাৰ্ষ্টয়েৰ মানে, ফাৰ্ষ্টয়েৰ আৰু ছেকেণ্ড ইয়াৰ। ফাৰ্ষ্ট ইয়েৰত মানে মই। পুৰা কলেজ মানে বাং মাৰিলো বাং মাৰি মনেে ফ্ৰেণ্ডৰ লগত ঘূৰিলো এনজয় কৰিলো টিভি টাৱাৰ। গলো তাৰ পিছত। এনেকে আৰু গান্ধী মণ্ডপ গ'লে এনেকে ঘৰি থাকিলো কিন্তু ডিগ্ৰী পোৱাৰ পৰা মানে আমাৰ এটা ফ্ৰেন কমি গ'ল এজ। হয়ানে তাৰিছত আমি দুজনীয়ে ত দুজনী আৰু ক'ত ঘূৰিম নুঘুুৰৱে সেইকাৰণে আৰু ক্লাছে কৰি থাকো। যায় ক্লাছ আৰু কৰেহি
আকৌ ক্লাছ নহয়ে বেছি পা আৰু তোমাৰোক তাতো চাগে ওলাই আহিব নিদিয়ে ন
উম আমাৰ আগতে মানে এটা এঘাৰটা বজাত ওলাব দিছিল তেতিয়া মানে এটা বজাত কৰি দিছে
আমাৰো কি কৰে যেতিয়া কলেজৰ এই ধৰি লোৱা ফাৰ্ষ্ট একদম ষ্টাৰ্ট হ'ব ন তাৰ দৰে একমাহ দুইমাহটো অ আমাৰ মানে যোৱাবাৰ এনেকুৱা কৰিছিল দে সেইটো দুটা বজাত ওলাব দিয়ে তাতকে আগত মানে ওলাব নিদিয়ে
অ দুটা বজাত এতিয়াও
এতিয়া নহয় ফা একদম আমিছো একমাহ দুই মাহটো সেনেকুৱা কৰিছিল আৰু তাৰপিছত ফা এক্সাম টো যোৱা পাছত নাই মানে তেতিয়া উঠাই দিছে সেইটো তথাপি বেচি কেইলি দিয়া ষ্টুডেণ্টচ্ আহে কাৰণে চাগ গোটেইটো থৈ দিয়ে তাৰ পিছত তাৰ ও্চলমান কমি যায় ন
অ আচ্ছা।
আৰু আমাৰ কলেজত মানে বেলেগ সেনেকুৱা হে নাই ধ লোৱা আৰ্টছে আছে অকল কমাৰ্চ। আৰু চাইন্সটো নাই মানে। ষ্টুডেণ্ট বেছিও নাই উম অকল আৰ্ট।
আমাৰ আৰু আৰ্টচ আৰু কমাৰ্চ আছে। কমাৰ্চৰ বিল্ডিং কেইটা ওপৰত বহুত।
অঁ।
নিয়ে।
হিটো।
বাকী আমাৰ কলেজত মানে এনি।
মানে কিবা নহয় কিবা প্ৰগ্ৰেম চলি থাকিবই এসপ্তাহত এটা প্ৰগ্ৰেম থাকিবই মানে আৰু।
আমাৰ আৰু প্ৰগ্ৰেম। মেই নহই ফ্ৰেছ আছ তো বাদে মই একো প্ৰগেম দেখাই নাই।
উম আমাৰ মানে প্ৰিঞ্চিপল ছাৰে এই কিবা কিবি কৰি।
অকল প্ৰগ্ৰেম চগ্ৰম মতি দিলে তাইো ভাল লাগে অলপমান ধৰি লওক। ক্লাছ কৰিব মন নগ'ল প্ৰগ্ৰেমটো চাইিলো এনেকুৱা।
উম সেইটো।
আৰু ম কটাতো পুৰা ফেছআছ টো চাগে ডাঙৰ ডাঙৰকে হয় ন।
ফ্ৰেশ্বাটো অ ডাঙৰকে আৰু চব কলেজতে হয় ডাঙৰকে।
উ আমাৰতো কি হয়। অ' ফ্ৰেছাৰ্ছ আৰু ফেছাৰ্জো আমাৰ সেই পাতিছিল ৰ'ব যোৱাবাৰতো। ছয়টা বজাতে আমাৰ চব শেষ হৈ গৈছে, ছয়টা বজাত আহিবই দিছে।
তোমালোকৰ চয়টাৰ আমাৰ চাৰিটাাত শেষ কৰে।
অহ।
চি সেইবাৰ মানে কি হৈছিল এ সেইবাৰৰ সেইবাৰ আৰু এইবাৰৰ সেইবাৰ। মানে দিপলিনা আহিছিল দিপলিনা শুন। তেতিয়া মানে হেৰি হৈ গ'ল দুটা প্ৰগ্ৰেম আছিল দিপলিনা এছ দেত আছিল আমাৰ ইয়াতে আছিল। দিছপুৰত, তাৰপিছত আহ মানে দিপলিনা দু। চাৰে তিনিটা বজাত আহিছিলো হা, তাৰপিছত চাৰিটা বজাত মানে চাৰে প্ৰেগেম চেছ কৰিমে। মাত্ৰ দুটা গান গৈছে দুটা গান প্ৰগ্ৰেম চেজ কৰি দিছে।
উম আমাৰ এইটোয়ে যে। কলে যুগ থাকে কলে যুগতো প্ৰগ্ৰলেম চগ্ৰলেম পাতে সেনেকুৱা গায়ক চায়ক মাতে আমাৰতো গায়ক চক নাই
নাই আমাৰ মাতে।
আমাৰ মাতা নাছিল সেইটো ভন্টি লগৰ বোৰে মাতিলে। আমাৰ কলেজত মই অকল চাই টাইম ছিংগাৰ দেখা পাওঁ বেলেগ দেখা নাই আৰু।
উম আমাৰ চিংগাৰ মাতিযে থাকে। কেইদিনমান আগতে এ দিপান দিতাক মাতিছিল। কিবা অ ফেৰেল টাই ফেৰৱেল আছিল তেতিয়া মাতিছোন।
দিয়া তেনেহলে আৰু পিছত কথা পাতিম।
অ অ দিয়া।